হেল্ল'
উম কি কৰি আছা? হেল্ল' এয়া মই এনেই বঢ়ি আছো
উম চাহ খালো অকমানত আগত
কত আছে আইও
উম
কত আছে একিয়া
এতিয়া ঘৰতে
ঘৰতে হেল্ল'
হেল্ল'
অ কোৱা
উম কি কৰিছা বাকী এতিয়া
চকিত বহি আছো।
উম
বাইক কিবা কৰি আছা তুমি এতিয়া কাম বন
মোৰ দোকান এখন আছে তাকে চলাই আছে সৰু সৰুকে
দোকান হৈ আছে
উম
দোকান মানে কি চিষ্টেমত দোকান খোলিছা।
এই গেলা মালৰ দোকান।
গাঁৱতে আৰু সৰু সুৰাকে চলাই আছোঁ।
কি বস্তু মিলোৱা কৰিছা মানে
এংকৈ মানে ডেইেলি ধৰটা লগা বস্তুবোৰ মানে চাউল, দালি, আলু, পিয়াজ এইবোৰ। বাকী চিপছ্ পাকেট চাগে আছে, উম।
তাতে আৰু কিবা লগাই দিয়ক কিবা কিবি আৰু বেলেগ দোকান
উম লাহে লাহে মানে হেৰি এতি কলগেট চলগেট এইবিলাকো মানে অলপ ৰ্কিম চিম
মানে আপোন ধৰক এতিয়া বইলাৰ চৈলাৰ কটা কৰি দিয়ক তাতে
উম সেইটোও মানে ভাবিছো এতিয়া ব্ৰইলাৰ ফাৰ্ম এখন খোলি কিনে ফাৰ্ম খনো খোলাম নহলে ব্ৰইলাৰ দোকানতো কাটিব পাৰিম ধৰ।
এনেই ফ্ৰামখন নুখুলিবা নি-
ব্ৰইলাৰখন ধৰ মই চলালো এতিয়া এইফালে দোকানখন ধ মোৰ মাহঁতে চলাই দিওক তাকো ঘৰ মানুহে
হয় হয় তাকে পাৰে বাৰু নোৱাৰা নহয় কথাটো কিন্তু সেইটো আপুনি ধৰক ব্ৰইলাৰ ফাৰ্ম খোলিলে অলপ অলপমান অলপ দিগদাৰ দি দিগদাৰ হয় আপোনাৰ।
উম।
হেল্ল'
হেল্ল'
বাকী তুমি কি কৰি আছা? হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' তুমি কি কৰি আছা এতিয়া?
বৰ্তমান ময়ো ধৰক এতিয়া সৰু সুৰাকে এটা বিজনেছ এটা কৰিছো আৰু ঘৰতেই।
অ উ কিহৰ বিজনেছ কৰি বা?
অ।
তোমাৰ আৰু এইবিলাক
উম।
বনাইছো এতিয়া বিক্ৰী হৈ আছে বাৰু মাৰ্কেটত পিছলৈ চাও কি হয়। এ ঠিকে পাইছো এতিয়া, পিছত বা কি দেখা দিয়ে।
অ।
এই ব্ৰইলাৰ ফাৰ্ম এখনো খোলা ধাণ্ডা কৰিছো বাৰু মই।
অ।
ব্ৰইলা ফাৰ্ম খন বাৰু মাজতে আছিলে বাৰু আগতে এতিয়া তলে জেগাতটো মানে চেঞ্জ কৰিলো যে।
অ।
মানে অসুবিধা হ'ল কাৰণে চেঞ্জ কৰিলো ইয়াত খুলিম বাৰু এখন।
ওম অ।
তোমাৰ এনে বাৰ ব্ৰইলাৰ ফ্ৰামখোলাৰ কোনো অভিজ্ঞতা আছে নাই? একস্পিৰেঞ্চ
এক্সপিৰিয়েঞ্চ এ নাই বাৰু সেই কাৰনে ভাবিছো অলপ ফাষ্টে চাই লও নেকি, কোম্পানী ফলৰ পৰাই খুলি কিনে।
হয় হয় তুমি প্ৰথমতে এটা কাম। কৰা তুমি বস্তুটো ব খিনি কিব লাগিব ন।
অঁ।
এটো এইয়া কোম্পানী পৰা ল'লে ত বেছি খৰচ নহবত দিয়াত তোমাৰ ধৰা বাট ঘৰখন বনাওঁতে তোমাৰ অকণ যাব পইচাটো তোমাক কোম্পানীয়ে তোমাক ব্ৰইলাৰ দিব, ব্ৰইলাৰ তোমাক কোম্প- ইমানে দিব আৰু তোমাৰ ধৰা এইটো যোনটো মানে দানা খিনি হয়
উম
দানা খিনি তোমাক কোম্পানীয়ে দিব তেতিয়া।
অঁ
তু খালি মানুহ কেইটামান লৈ থবা।
অঁ
বুইছা
উম বুইছো।
মাৰ বেলেগ খৰচ নহয় বাৰু এইটো ধ তোমাৰ এতিয়া। ম তোমাৰ প তি মান ধৰি ধৰি দিয়া আৰু মাহত
অ। অ।
কম খৰচ দি পেলাই ৰাখক ওলাই ৰাখক প্ৰথমতে।
অঁ।
প্ৰহিত তোমাৰো।
উম হয়।
সেইটোৱে সেইকাৰণে আৰু।
উম হে আৰু মই মানে অলপ ইফালে সিফালে- ইউটিউব মানে অনলাইনতো মানে চাৰ কৰি চাই আছো মানে, ইয়াৰ বিষয়ে। আৰু মানে বেলেগ মানুহৰ পৰাও ধৰ এনেকে অলপ কথাবোৰ মানে গম লৈ আছো ধৰ কেনেকে কি কৰিব লাগে? অলপ আগতে শিকিলো তো বস্তুবোৰ তাৰপাছত লাহেকে ষ্টাৰত কৰিম বুলি ভাবিছোঁ আৰু এতিয়া। উ
ব
উম অঁ অঁ অঁ।
ব ব্ৰলাৰখন খুলিলে এতিয়া বইলা ফাম খুলিলেও তিয়া মানুহতু লাগিব ন আপুনি তু অকলে হেৰি নোৱাৰিব ন।
উম অকলে তু নোৱাৰি বাৰু লগৰ কিছুমান আছে বাৰু লগৰ খিনিকো কৰি থৈছো বাৰু, যদি মই মানে খোলো মানে মোক হেল্প কৰিবৰ কাৰণে সেহতনক
হয় হয়।
উম।
উম।
ব মৰিবত
উম
গুজ তিনিশান মৰিছে। সৰি।
উম।
হেল্ল।
অঁ অঁ।
কোনি খানে?
অ শুনি আছো।
এটিয়া ব্ৰইলাৰ ফাৰ্ম যদি খলা তুমি-
উম
উম হয়।
দুশ তিনিশ ব‌ইলা সোমাম বুলি ভাবিছা যদি তেনেকে নকৰিবা
উম উম।
দুশ তিনিশ বইলা হ'লে তোমাৰ বহুত লছ হ'ব। আৰু তোমাক কম্পেনীয়ে ইমান কম ব্ৰইলা তোমাক নিদিয়ে বাৰু
অ নিদিয়ে।
উঠা
উম উম এবাৰ আনিলো বাৰু পোন্ধৰ শ দুহেজাৰ মান এনেকোৱাই আনি লৈ এবাৰ চাও কৰি চাও প্ৰথম। অলপ মানে বস্তুটো শিকি লও তাৰপাছত লাহেকৈ আৰু আনিম
পাৰি পাৰি এতিয়া ধৰক আপোনাৰ এইটো ব্ৰইলাৰটো খুলিলে ব্ৰইলাৰটো খুলিলে এতিয়া খেৰ খেৰ আপোনাৰ ফালে আছে নাই খেৰ গাৰিখাৰ যিটো ছাল ছাল বাকলি গুচাব লাগে
অ আছে বাৰু সেইটো বাৰু খেৰ আছে অ কাষতে নদী আছে ন নদী কিনাৰত মানে আছে খেৰ
তাকে তাকে কাটিব তাকে আপোনাৰ হয় হয় আপুনি টিনটো লগাব নোৱাৰি ন
উম খেৰ মানে অলপ হলো আধা আধি খেৰটো কাটি থৈ দিয়া আছেই বাৰু আৰু অলপ কাটিব লাগিব
আপুনি যদি টিং যদি লগাও বুলি কয় আপুনি সেই টিংটো লগব লাগিব যোনটো মাটি টিং যে এলভেষ্টা বুলি কয় যে এলভেষ্টাৰ টিনটো লগালেহে আপোনাৰ কাম দিব অলপ
অ এনেবা এইটো লোৱা আৰু লগাব নোৱাৰিবা দাম বহুত সেইকাৰনে খেৰটোৱে ইউজ কৰিব লাগিব এতিয়া প্ৰথম প্ৰথম
হয় এতিয়া আৰু অকল ব্ৰইলাই ভাবিছে না বেলেগ কিবা কৰিম বুলি ভাবিছে আপুনি
ওমহ এতিয়াতো দোকানখন আছে বাৰু এতিয়া ব্ৰইলাৰটো ভাবিছো আৰু মানে ভাবিলো মানে হেৰি কৰো বুলি কাপোৰৰ মানে বিজনেছ কৰো ভাবিছো মানে এইটো কি কয় হেৰি কৰি কিনে তহতো এ মেচিন লৈ কিনে হেৰি কৰিব পাৰি ন কাপোৰত মানে প্ৰিণ্ট কৰিব পাৰি ধৰ ষ্টিকাৰ লগাব পাৰি বা কাৰোবাৰ নাম লিখিব পাৰি ফটো লগাব পাৰি মানে মই সেইটো মেচিনটো আনি কিনে ত কাপোৰৰো মানে এটা বিজনেছ কৰিম বুলি ভাবিছো কোনে প্লেন কাপোৰতো উ প্লেইন কাপোৰতো আনি কিনে ধৰ মই এতিয়া তাত ষ্টিকাৰ চিষ্টিকাৰ লগাই কিনে ষ্টিকাৰ লগাই কিনে বা কাৰোবাৰ ফটো লগাই কিনে ত অলপ দামত বেছিব পাৰিম সেইটো সেইটো কৰিলে
আপুনি এনেই মাৰ্কেটিং ব্ৰেণ্ড নিউ এইবিলাক শিকা নাই শিকা নাই অফলাইন
এনেই অনলাইনত বাৰু এইবিলাক চাই থাকো শিকি আছো এনেই লাহেকে সৰু সোৰাকে
অ তোমাৰ এইবিলাক শিকিলো তোমাৰ লাভ এটা আছে
উম আও উম
ব্ৰেণ্ড নিউ আপোনাৰ ব্ৰেণ্ড নিউ কৰিলে আপুনি ধৰক এইটো শিকিব লাগিব ন কিবা দিলে নেকি তো কেইটকা ফ্লিপ কৰি দিলে ফ্লিপকাৰ্টে ফ্লিপকাৰ্ট হওক এমেজন হওক মিছো হওক চব
উম
নিনিঅ
আজিকালিতো এনেকোৱা ৱেবছাইট আছে নহয় ৱেবছাইতত এপটো বনাব পাৰি নিজৰ আগৰ নিচিনাটো ইমান কষ্ট নহয় বাৰু আজিকালি
কিয়